হেল্লো।
অ' শুনী আছা ন, ভালকে মাতটো শুনিছা? অ', বাকী খবৰ খাতি কোৱা।
তোমাৰ?
মোৰো ভালেই বাৰু দেই। উ বাকী খবৰ-খাতি ভালেই আৰু, ঘৰত ভাল চবৰে? ঘৰত ভাল চবৰে?
ঘৰত ভালেই বাৰু, ঘৰত ভালেই চবৰে।
উম, বাকী ভাত পানী খালা নাই? ভালে-ভালে
ভাত খালোঁ বাৰু এই মাত্ৰ খাই উঠিছোঁ। ভাত খালোঁ খালোঁ।
অ', কিহে খালা বা? খালো খালো, কিহেৰে খালা? কিহে খালা? মই তোমাৰ ৰাতিপুৱা খাই আহিলো এতিয়া খোৱা নাই, টিফিন লৈ আহিছো খাম আৰু লাহেক অ'। না মই খোৱা নাই বোলো তোমাৰ টিফিন লৈ আহিছো খাম আৰু লাহেকে।
অ', টিফিন খোৱাই নাই এতিয়ালৈকে।
টিফিন খুৱাই নাই দেৰি হয় অলপ।
কেইটা বজাত ছুটি হ'ব? ছুটি কেইটাত হয়?
মোৰ তোমাৰ ছ'টা বজাত।
কোৱা? ছটা বজাত হয় হয়নে? কেইটা বজাৰ পৰা ডিউটি থাকে?
অ'। তোমাৰ দশটামান বজাৰ পৰা থাকে, ছটামান বজালৈকে।
অ ছটামান বজালৈকে থাকে আৰু। আজি পেচেণ-পেচেণ্ট আহিছে নাই?
বাকী পেচেন্ট আছে বাৰু, এইকেদিন তোমাৰ পেচ আছে' আছে, এই কেদিন পেচেণ্ট পুৰা ফুল হৈ আছে, মানে সি জ্বৰ-চৰবোৰ বেছি হৈছে ন মানুহৰ জ্বৰ জ্বৰ চৰবোৰ পুৰা মানে বাঢ়ি গৈছে এই কেইদিন, গৰমৰ চিজন না। অ', বেমাৰ খুব হৈছে মানুহৰ। কালি-কালি সেই তোমালোকৰ ল-লুকীয়া তিনিআলিত এ, কোনোবা মানুহ এজন ঢুকালে নহয়‌, কিবা গম পোৱা নেকি?
অ' গম পাওঁ অ। মানুহজন ঢুকালে। গেছ হৈ ঢুকালে বুলি শুনিছো।
গেছ হৈ ঢুকাল?
উম।
তোমাৰ অভাৰ গেছ নেকি?
জানো পায়, মানুহবোৰে কৈছে গেছ হৈ ঢুকালে বুলি।
গেছ হৈ ঢুকালে। অ। আজিকালি সেই এইটো তোমাৰ গেছ মানুহে ঢুকোৱা মানে ৰিজন টো হৈছে, আজিকালি এইবোৰ যিটি মানে দৰব দিয়া শাক পাচলি হওঁক বা খানা হওক, বজাৰ হোৱা। বজাৰত তোমাৰ এইবোৰ চব আজিকালি শাক পাচলিবোৰ চব দৰৱ দিয়াই ন। এইবিলাক চব আমাৰ মানুহ বিলাক কাৰণে হৈছে মানুহ বিলাকে এলাহ, নিজে ঘৰ নিজৰ ঘৰতে কৰিবলে মন নকৰে।
নকৰে অ'।
নিজৰ-নিজৰ ঘৰতে নিজৰ ঘৰতে একো কাম কৰিবলে মন নকৰে।
মন নকৰে অ', এ সেইকাৰণে হৈছে মানুহ বেমাৰ হ'বই। সেইকাৰণে আজিকালি মেডিকেল চবত পুৰা প্ৰফিট হৈছে। হস্পিটালত
প্ৰফিট আছে বুলি নহয় আৰু তোমাৰছোৱা আৰু মানে মানুহৰ বেমাৰ হ'লেটো টেষ্ট কৰাবই আৰু সেইটো প্ৰফিট লৈ সেইটো কথা নাই। মানে খালি বেমাৰ বোৰ বাঢ়ি গৈছে আৰু বুজি সেইটো মেইন কথা। এই বেমাৰটো বেমাৰবোৰ কমাব লৈ হলে আৰু এইবোৰ দৰব দিয়া শাক- পাচলি বাহিৰৰ পৰা অহা বস্তু খাব লাগিব, লাগিব। এ যেনে জাংক ফুড হৈ গ'ল ফাষ্ট ফুড হৈ গ'ল। মানুহে মাংসটো, এতিয়া মাংসটো মানুহে পালে বেছিকে খাই দিয়ে।
বেছিকে খাই দিয়ক মাংস পুৰা খায় চাবাচোন কি গাহৰি কিমান চেল হৈ যায় দেওবাৰ দিনাখন চোৱাচোন তুমি ৰঙা জানতে।
যিবিলাক পাচলি তোমাৰ শাক-মানে দৰৱ মেডিচিন বেছি দিয়ে সেইবিলাক দেখিবলে ধুনীয়া হৈ থাকে ন। মানুহে সেইবিলাকতে বেছি চকু দিয়ে, এই যোন টো চব্জিত তোমাৰ অলপ পোকে ধৰা বা তোমাৰ অলপ মানে লেলাম তোমাৰ যিবোৰ ঘৰৰ আমাৰ শাক পাচলি এইবিলাকত তোমাৰ চকু নিদিয়ে মানুহে। এইবিলাক মানুহে মানে বেয়া বুলি কৈ দিয়ে না, যিবিলাক তোমাৰ দৰব মেডিচিন দিয়া, সেইবিলাক তোমাৰ বস্তুতটো মানে ক্লিন হৈ থাকে ন, সেইবোৰ মানে পটকে মন দিয়ে মানে।
অ', পতকে মান যে কয় এষাৰ কথা আছে নহয় দেখিবলৈ ধুনীয়াই ধুনীয়া বুলি কথা আছে ন।
অ', দেখিবলে এই এইটো নহয় মানে বাহিৰে ধুনীয়া ভিতৰে ঘূণীয়া।
অ', বাহিৰে ধুনীয়া ভিতৰে ধুনীয়া অ', সেই কথাটো অ।
অ', সেইটো শাক পাচলি ক্ষেত্ৰত তেনেকুৱা হয় মানে কেচটো মানে।
অ', কেচটো তেনেকোৱা হয়।
অ', বাহিৰৰ পৰা মানে ধুনীয়া দেখি শাক পাচলিবোৰ কিনি লয় বাত তাত মানে মেডিচিন যিমান দিয়া থাক এতিয়া মানে বহুত এফেক্ট কৰে মানে বুজি পালা নে।
অ ', বহুত এফেক্ট কৰে।
অ', বাকী এইটো কি বুলি কয় তোমাৰ। যিবিলাক মানে যিবিলাক মানে লোকেল তোমাৰ চবজি সেইবিলাক মানে মানুহে খাবলে মন নকৰে। খাবলে মন নকৰে মানে আৰু আজিকালি খেতি বাতি কৰিবলে এৰি দিছে মানুহে ন। তোমাৰ সেইবিলাক অৰুণাচলৰ পৰা আনিব তোমাৰ এ। তোমাৰ পাছিঘাট- পাছিঘাট শুনিছা নে পাছিঘাট অ পাঞ্জাৱৰ পৰা আহিব। ইউ পি পৰা আহিব। ইউ পি পৰা আহিব, অন্ধ্ৰপ্ৰদেশৰ পৰা আহিব, তোমাৰ চব বাহিৰৰ মানুহৰ ওপৰত মানে নিৰ্ভৰশীল হৈ গৈছে মানে বুজিছানাই।
মই এতিয়া চালানি মাছতটো অন্ধ্ৰপ প্ৰদেশৰ পৰা। হে অ', অলপ মানে তোমাৰ কিমান দিন মানে মৰা মাছ বস্তু জীয়াই আনে তাৰপৰা ইয়াত বিশেষ কৈ আমি সেইবকে খাওঁ
সেইটোতো এতিয়া তোমাৰ সেইটো আনালে তোমাৰ এমাহ এ পোন্ধৰ দিন বিশ দিন এমাহ হৈ যায়
এ ম হৈ যায় আৰু গে
অ পোন্ধৰ দিন বিশ দিন এমাহ হৈ যায়গে মানে সেইবোৰ মাছ আনোতে আনোতে। এইবোৰ ফৰ্মেলিন এই তোমাৰ বিষাক্ত বিষাক কিব বস্তু দি আনে ন সেইকাৰণে সেইখে বহু দিনলৈকে থাকে। সেইবিলাকে আমাৰ মানুহবোক খাই থাকে আৰু তোমাৰ
সেইবিলাকেকে খাই থাকে
তেনেকে তোমাৰ গেছ চ আজিকালি গেছ চাছ বেছি হৈছে যে তোমাৰ
অ গৈ সে কে বেছি হৈছে।
উম, গেছ
আগৰ মানুহ চবে চালানী মাছ খায়েই নাপায়
হয়াই নাই বাই নি চাম নিজা পুখুৰীতে ব্ৰইলাৰ নাছিলে লোকেল কুকুৰা খাই ঘৰতে কুকুৰা পোহে কুকুৰা মাৰি খাই দিয়ে। কোনোবা আলহী আহিলে আগতে তাই ঘৰতে কুকুৰা মাৰি একদম তোমাৰ ৰেড কৰি দিব আজিকালি আলহী আহিলে বোলে ব্ৰইলাৰ এক কেজি আনো থাকে যে নহ নাই বা। এইবাৰ ৰূপচানন্দা থাকিলি জানো এইটো ব
ব্ৰইলাৰ অলপ বহুত মেডিচিন দিয়ে।
মেডিচিন দিয় সেইকাৰণে তোমাৰ এমাহতে ডাঙৰ হৈ যায় ন
বহুত ডাঙৰ হৈ যায় অ।
ইউৰিয়া কিটিনাইন ইউৰিক এচিড এতিয়া সাধাৰণ তোমাৰ। এতিয়া এতিয়াাতো এতিয়া তোমাৰ সাধাৰণ মানে যিবোৰ। তোমাৰ হেৰি লোকেল কুকুৰা আমাৰ গাঁৱলীয়া লোকেল কুকুৰা
অঁ।
সেইবিলাক তোমাৰ সৰুৰ পৰা ডাঙৰ হবলৈ হলে তোমাৰ ছমাহ এবছৰৰতো লাগি যায়
অ ছমাহ এবছৰ লগি যায়।
লাগি যায় ডাঙও বোলে
অ লাগ।
কিন্তু তোমাৰ ব্ৰইলাৰ ভোন ব্ৰইলাৰ চ তলে এমাহ ব্ৰইলাৰাঙৰ। কেজি ছয় কেজি সাত কেজি এনেকুৱা উজনা হৈ যায় যেতিয়ালৈকে মানে এইবোৰ ব্ৰইলাৰ চইলাৰ বোৰ মানে নকৰিব তেতিয়ালৈকে। এনেকে মানুহে বেমাৰ আজাৰ বোৰ নকৰে আৰু
নকয় নকয়
যেতিয়ালৈকে চালা মানে বাহিৰৰ পৰা অহা এইবোৰ উম দৰব। বস্তু উম, কোৱা।
অ', অ', সেইটো হয়। লোকেল সোপা দাম বে বেছি, দামি বুলি কয় আকৌ তোমাৰ।
অ', লোকেল কুকুৰা দামী বুলি কয়। অ', অ', বুজিছোঁ অ'।
দাম লোকেল কুকুৰা দামী হৈ যোৱাৰ ৰিজন আছে কাৰণ আছে যদি য দ অ যদি আমাৰ ইয়াত মানে বা চবতে যদি উ বাহিৰে বাহিৰৰ পৰা অহা তোমাৰ ব্ৰইলাৰ বা কয়লাৰ বোৰ বেছি চলে এতিয়া বেছি চলিলে যিটো বস্তু কমি যাব তাৰ ডিমাণ্ডটো বাঢ়ি যাবই না
অ ডিমাণ্ড বাঢ়ি যাবই এই বাঢ়ি যাব।
বাঢ়ি যাব কিন্তু যিমান বাঢ়িলেও লাভ নাই, আজিকালি মানুহে কুকুৰা -চুকুৰা পুহিবলে মন নকৰে। কাৰণ ব্ৰইলাৰ- শৈলাৰ মেইন হৈ গৈছে মানুহৰ কাৰণে আজিকালি ন।
অ ব্ৰইলাৰ প্ৰফিট হয় আয় আৰু এমাহতে ডাঙৰ হৈ যায় আৰ ব্ৰইলাৰ পুহিলে প্ৰফিট হয় সেইকাৰণে ব্ৰইলাৰকে পুহিবলৈ ধৰিছে মানুহ।
কিমান তাৰিক আজি, চবেই তোমাৰ ব্ৰইলাৰ ব্ৰইলাৰ ফাৰ্মে কৰিব আজিকালি
অ ব্ৰইলাৰ ফাৰ্ম নে নিবনুৱা কাৰণেতো ব্ৰইলাৰ ফামেই আৰু বেষ্ট।
আহ
আৰু আজিকালি গাহৰি- এইটো গাহৰি চাব তোমাৰ কিমান আগতেটো লোকেল বস্তু খাই খাই ডাঙৰ ডাঙৰ হয়। আজিকালি কিমান দানা- চানা তৰিলওক বেলেগ কিমান কিনা।
অ আজিকালি তোমাৰ এইবোৰ নাই মানে বুজিছা?
আজিকালি নাই চব মেডিচিনৰ দ্বাৰাই ডাঙৰ হয়।
হু আজিকালি মেডিচিন দি মানে চব মেডিচিন বস্তয়ে বছিভাগ। চাবলৈ গ'লে তুমি এতিয়া তুমি শাক -পাচলি ধৰি আজিকালি চাউলবোৰ, যিবিলাক বাহিৰৰ পৰা আহে চাউল এই চাউল বিলাকতো তোমাৰ মেডিচিন থাকে গম পোৱানে নাই। এই মাজতে যে শুনিছিলোঁ তে প্লাষ্টিক- চাউল প্লাষ্টিক চাউল
অ' প্লাষ্টিক চাউল শুনিছিলোঁ প্লাষ্টিক চাউল ওলাইছে বুলি আৰু এটা শুনিছোঁ প্লাষ্ট- ডিম ওলাইছিলে,
অ সেইবোৰ সেইবোৰ হবলৈ কেলে পাইছে এচুৱেইলি সেইবোৰ হবলৈ পাইছে আমাৰ অস আমাৰ লোকেল যিখিনি তোমাৰ থলুৱা মানুহৰ কাম। থলুৱা মানুহখিনিয়ে তোমাৰ সিমানখিনি তাত মানে চান্স- দিছে কাৰণে ইমান চান্স ল'ল।
ল'ব এইটো।
তোমাৰ ঘৰুৱা উৎপাদন এইবিলাক কৰিলে হেতেন ইয়াতে যদি চব বস্তু পুৱাতে কৰিলে এতিয়া একো -
কথাই নাছিলে ন,
কথাই নাছিলে অ তেতিয়া।
অ'তেতিয়া চব মানে তেনেকৈয়ে আছিল।
তেতিয়া সব তেনেকুৱাই বুজিছোঁ অ। উপায়নাই হেইখায় থাকিবলগীয়া হৈছে আৰু।
ঘৰুৱা উৎ উৎপাদনশীলতাটো মানে আহিব লাগে গম পোৱানে নাই সেইটো দূৰ কৰিব লাগে আমাৰ। উৎপাদন ঘৰুৱা যিটো উৎপাদনশিলতা সিটো দূৰ কৰিব লাগে। ঘৰতে মানে মানে লোকেল আমাৰ যিখিনি থলুৱা মানুহে খেলি যে খেতি কৰিব লাগে। কেবা নিজে ধান -চান ৰুব লাগে সেয়া চাউলটো নিজৰ শাক -পাচলি নিজৰ বা মাছ - তাছ নিজে পুহি - লাগে পখুৰীত
অ চব আছেই আমাৰ মাটি বাৰী অ ঠিকেই ঠিক আছে অ হ'ব।
উ ঘৰত গ'লে কেতিয়াবা ভালকৈ কথা পাতিম বহি।
পাতিম বাৰু পাতিম অ ৰাখিছোঁ।